উ,
কি কৰিৈ আছা
এ আছো আৰু কি কৰিছে ভাত পানী খাদ্য গ্ৰহণ কৰিলো
অ পালনিি
হেল্ল' কি কৰিৈ আছা
মই এই এনেই শুই আছোঁ আৰু কি কা আজি বতৰো ঠাণ্ডা
বতৰ ঠাণ্ডা নিে
পতিয়াানাই আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে শুই আছো আজি খুব টোপনি যাম মোৰ এতিয়া অকণমান অমানাই আজি
কি কৈছা
অকনমান ওলাই যাবলগীয়া আছিলে বোলো কিন্তু যাবলৈ মন নাই খুব টোপনি হৈছে বৰষুণ দি আছে বাৰ একাত
বৰষুণ দিি আছে নি
অ মানে এই কাৰ্টন বিচাৰি যাব লগগীয়া কথা আছিলে
কাৰণ পালা বিচি পোৱাই নাই নেদমি
কাৰণ বিচাৰি পোৱা নাই
কি সেই তোমালোকৰ
তোমাৰ কাৰ্টন যে এনেকে যোয় মুগা ৰঙত যে যিটো যে এনেকে যে আঠাটো যে কাৰ্টুনত যে মায়ে পাইছানে সেইটো তোমাক কেই টকামান লয় বাৰু জানা নেকি এনেই
কেৰকালও গম নাপাও দেই কিনি পোৱা নাই কিন্তু বকা টেপটো যে সেইটো কিনিব পাৰা ডাঙৰ
অ এনেই হে আঠালত কেইটকাামান লৈ জানানে
আহ নগ ন
অ এনে এশ টকাৰ ভিতৰতে ল'ব চাগে হয় ন এশ টকাৰ ভিতৰত আছে এ এই আনিবগে লাগিব এ কাৰ্টনৰ নিলা আকৌ খুলি মেলি চাব নেকি বাছত
নাচাই এইবিলাক কাটুন নাচাই নেচাই সুধিব কি আছে
অ বেলেগ তাকে গাড়ীৰ লগত পাতিছেই বাৰু আগতীয়াকৈ
কি কৈছে
হা
কি কৈছে গাড়ী অললে
জানো এতিয়ালৈকে কি কৈছে কি নকৈছে কম জা এই আমাৰ দেউতা ভাগৰ লগৰ মানুহ এজনক ক কাউণ্টাৰ আছে ইয়াতো আছে আমাৰ তাতো আছে তাৰপিছত সেই তাক ফোন কৰি ক'লে যে ই কৈছ এক তাৰিখেদিন চিন্তা কৰিব নালাগে বুলি
উম
সেইকাৰণে বৰ বেছি দা হৈ থাককাৰণে কাইলৈ মানে ফোন কৰিম আৰু
তুমি ইয়াৰ পৰাা তুমি ইয়াৰ পৰা কেনেকে যাবা
ইয়াৰ পৰা মই আমাৰ দাদাৰ গাড়ীখন যে আছে যে সেইখনত মোক থৰিবলৈ ক'ম ৰাতিপুৱা ছটাামান বজাতে আৰু চলা পাঁচটা মান বজাতে গম থবলগে
কেইতা বজাত আছে গাড়ী
গাড়ী কেইটা বজাত আছে গম পোৱা নাই নহয় যি নহওক মই এইফালে এই নাই এনে আমি যত উঠো তালৈ নাযাও ন তাত উঠাবলৈ দিগদাৰ হ'ব হেৰিয়লে যামগে নেকি বুলি ভাবিছো। জোপা আহে মানে গাড়ী বিলাক ওলাই।
তাত তোমাৰ দিগদাৰ হ'ব নহয়, তাত ভিতৰলে গাড়ীবোৰ দিব নিদিয়ে যে। তাত গাড়ীবোৰ ভিতৰত যাব নিদিয়ে তুমি নিজে এটা এটাকে কঢ়িয়াই কঢ়িয়াই নিব লাগিব।
হয় নি?
উম, আৰু তাত বহুত দিগ, তাত চাব মানে, তাতে ভাল মই আগৰবাৰ আহোতে তাতে উঠাই আহিছোঁ। এই মানে গাড়ীবোৰ প্ৰথমতে বিচাৰিব লাগিব ক'ত আছে পিছত বিচাৰি পেলাই ভালে বাউ, ইমান বেয়াও নহয়।
নহয় নহয় নহয় নহয় মই যিখনৰ কথা কৈছোঁ সেইখনত আমি তেনেকে বস্তু দি পাইছো মানে আনি পাইছো সিহঁতৰ, যিটো গাড়ী ৰখোৱা জেগাতো সিহঁতৰ ভাগৰ অকল চাৰিখন গাড়ী ৰাখে তাকো, বেলেগকে ৰাখে মানে তাৰ ভিতৰত ভৰাই নিদি য়ে সেই মালিকৰ ভাগৰে মাতি মানে যিডোখৰত ৰাখে সেইডোখৰত। মালিকে কিনি থৈছে মানে মাটিডোখৰ, কিবা। তাকে, এই প্ৰাণজিৎ বাছখনক।
অ', অ, গম পাইছোঁ।
তাত এই ইহঁতি মানে হেৰিয়ৰ ভিতৰত নভৰাই মানে, তোমাৰ হেৰি কি বুলি কয় সিহঁতক মানে এক্স মানে বেলেগকে জেগাখিনি থৈ দিছে।
আউ
ঘৰ চৰ বনাই থৈছে এনেকে আম আমানি আম আমাৰ আম আমি যেনেকে থাকোঁ মানে নি মই যেনেকে থাকোঁ আমি ইয়াত যেনেকে এটা এটা ঘৰ
উম,
এতে ইয়াতটোও সৰু সৰু আৰু মানে তেনেকুৱা এটা এটা ঘৰ বনাই থৈছে আৰু অকল বিচনা এখনে টেবুল এখনে থকা নি চিনা মানে তেনেকুৱা এই এহ এহ ৰাতি ড্ৰাইভাৰবোৰ চলাই যে তাত শুৱেগে দিনটো সেই তেনেকুৱা।
উম, উম, উম,
দিছে সুবিধা দিছে ভাল সুবিধা দিছে গৈছো মই দুবাৰ গৈছোঁ।
সুবিধা ভাল দিছে নি?
অ', মানে তাৰ ভিতৰত এই সেই জেগাটো খুব বহুত লেতেৰা আকৌ মানে ভিতৰত যত ৰাখে। দেখিছা?
দেখিছোঁ, দেখিছোঁ।
এই ইহঁতি আকৌ যিডোখৰ ৰাখে সেইডোখৰ ভাল তোমাৰ ধুনীয়া ডাঙৰ চোতালৰ নিচিনা।
তাতে আৰু সৰুকে এহ ঘৰ পাঁচটামান আছে এই ড্ৰাইভাৰ কেইটা শুৱে আৰু তাতে।
হুম,
দিনততে, তেনেকে সুবিধা দিলে ভাল তেনেকে মানুহে কাম কৰিলেও বেয়া নাপায় তেনেকুৱা যদি সুবি
তেনেকুৱা সুবিধা পালে সুবিধা যিমান যে সিমান ভালহে।
এতিয়া সেইখনত যদি পাওঁ তেতিয়াহ'লে তালৈকে যা-যাব লাগিব সেইটো মই জানোঁ মানে।
অ', য'ত ভাল দেখা তাতে কৰা, কাৰণ তোমাৰ নিজৰ সুবিধাটো চাই ল'বা য'ত সুবিধা বেছি হয় তাতে যাব লাগিব ন'।
নহয় যদি সেইখনত হয় তেতিয়া তাৰপিছত যদি সিহঁতক সুধিম বোলে এনেকে মই মইতো ইয়াৰ পৰাই যাম কিন্তু মই আহ, মানে বস্তুটো ক'ৰ পৰা আঠাব লাগিব? সিহঁতি কব ন' যে তুমি আমুকলে আহিবা বুলি।
অ', তালে গুচি যাবা।
অ, সেইটোৱে।
উম,
সেই আগৰ এঘন্ট মান আগত নম্বৰটো আহে নে চাগে এঘন্ট মান আগত নম্বৰ আহে নে চাগে।
আহে - আহে তাৰ আগত এ আহে।
এঘন্টা আগতে আহনি?
অহ ',
অ, তাকে।
তোমাৰ এই লগত আৰু এজন থাকিবলৈ এতিয়া ভাল মানে উঠাবলৈ।
এই সিহতৰ মানুহকেইটা থাকিবই নহয় গাড়ীত দুটা থাকেই দেখোন। আৰু এইফালৰ মই থাকিম ইফালৰ পৰা আকৌ ঘ ঘৰত নোমোৱা সময় কত আৰু মানুহ আহিব।
উম - উম - উম।
সেয়েহে। কেইটামান কাৰ্টন হ'বগৈ বাৰু মোৰ বস্তু কবা এ ভবাচোন এনে
ছট মান পাচটাামান - পাচটাামান।
পাচটা মানৰ হৈ যাব ন।
হৈ যাব লাগে কাৰণ ইমান বস্তু নাই তুমি বিচনাবোৰ থৈ আহিবাচোন।
সেইটোৱে যদি কাৰ্টন থাকে য যদি কাৰ্টন থাকে
অ',
বাঢ়ি যায় যদি।
অহ ',
এই শুনিছানে মোৰ অকণমান পেলাবলগীয়া বস্তু কেইটামান আছে। মানে সেইকেইটা মই কাৰ্টনৰ ভিতৰত ভৰাই টেপ মাৰি থৈ গুচি যাম ত পিছত কাৰ্ন আ
পেলাই দিম হ'ব বাৰু।
থাকিলে কিনো বুলি খুলি চাব চফা গম নে গম পাইছেনে নাই।
হব মই পেলাই দিম বাৰু।
অ, এইটোত ইয়ালৈ থৈ গৈছো তাৰ ভাগৰ বস্তু কেইটামান আছে বুলি কৈ দিম।
অ, বোলে খুলি থছে তাৰো কি বস্তু?
নাই খুলি নাচ পেকিং থাকিব নয় তেতিয়া খুলি নাচা কৈ দিম আকৌ খুলি চাব নাই ভাল বস্তু দৰকাৰী বস্তু। কিতাপ পঢ়ি কিবা কিবি তেনেকে কম আৰু।
উম, বোলে দাঙিছে যে ম খুতুং খাটাং - খুতুং খাটাং।
নাই তেনেকে খুটুং কটা মোৱাকে থৈ নাযাও ন।
এ তুমি থৈ গুচি যাবা বোলো এ তল লগ কৰি থৈ গুচি আহিবা।
অ, মত চাবি মাৰি থহে গুজিাম নহি নুখুলিবইনে। তাকে সিদিনা তোমাৰ প্ৰশংসা এটা পাই শুনিছো বাৰু। তেওহলে লেট্ৰিন বাথৰুম বৰ চফাকে থৈ গৈছা।
হয়নি।
অ, বোলে মানে যিনক ৰুমতটো বলপ বহুত চফাকে গ থৈ গৈছা সেই যে পইচা নিদিয়া ব্যক্তি। ননধে
হম - হম।
সেইজনৰ ৰুমত বোলে ৰুম বোলে একবাৰে গোহালি কৰি থৈ গৈছে বোলে কোনো সোমাব নোৱাৰে বোলে।
উম, মই ৰুমচম চবা কৰি থৈ আহিছো আহোতে। এ চবতে তেনেকুৱা কও মই সেইটো মানে চবতে। চায়ে ন তাত যেনিবা নাচাই তাত যে লৰাজন ভাল বুলিহে অলপ কৰি থৈবলগীয়া।
অ, কিছুমানে কি তোমাৰোমাই চাই থাকে নে সোমাই - সোমাই।
ত' কিছুমানে তুমি ৰুম চেক কৰিব তাৰ পিছতেো ওলাব দিব নহ'লে ওলাব নিদিয়ে।
হয় নেকি মানে তুমি তাৰ ভিতৰ পৰা কিবা ভাঙিলা নেকি। কৰিলা নেকি কিবা কৰিলা নেকি বা তুমি ধৰিলোৱা হেৰি আৰু কি বুলি কয় কিবা বস্তু চুগে কৰি নিছানি।
যিটো তোমাৰ হেৰিয় কাৰণে পইচা দি দিয়ে ন। তুমি থাকিবা বুলি যিটো পইচা দিয়া হয় সেইটো পইচা ঘূৰা নিদিয়ে তাৰপৰা কে দি দিব যদি কিবা কিবি।
এ, তোমালোকৰ কিন্তু এটা সুবিধা হৈছে আকৌ তোমালোকে ইয়াত মোৰ যত এইটো তোমালোকে ক'ব লাগিব মোৰ যত তোমালোকে এনেকুৱা এটা জেগাত চিকৰিটি নিদিয়াকে থাকিবলৈ পাইছা আকৌ।
সঁচাকে দে।
আগতীয়াকে।
উম, মইতো ডাইক চিকৰিটি নিদিয়াকে আছো ন'।
অ, এ ইও আছিলে ইয়াকো এইটো সুবিধা দিছিলো ই কি কৰিলে
ধ্বংস হৈ এতিয়া গুচি গল গোটেই অংশ খন।
ধ্বংস কৰি থৈ গুচি গল আও উম,
মানহ কথা এটা থাকে গম পাইছেনে?
হেটোৱে।
তুমি টকা পাঁচ -হোজাৰ ছয় হোজাৰ খায়ো হা এনে তুমি গম পোৱা মানে তাত কিমান পইচা দিবলৈ আছে, পোন্ধৰশ মান দিছিলে নেকি বাকীটো নিদিলে হয় নাই?
জানো কিমান মই পাহৰিলো দেই মইত হল
এ তোমাকে মাৰি দিছিলে।
অ, মই পা বহুত দিন হ'ল ন'তোমাৰ এতিক মনত নাই ৰে।
পয় -পঁয়ত্ৰিছশমান লৈ পেলাই পোন্ধৰশ মান সি দিয়া নাছিলা জানো
অ', অ', তেনেকুৱা মানে কৰিছিলা হ'ব
তাৰপিছত সেইটো লগৰ যাওঁ পয়ত্ৰিছশতো লগত আৰু তোসি যেতিয়াৰ পা আছিলে তে তই এইবাৰ কাৰেণ্টৰ বিল দিলিনে নাই?
উম'।
বিদ্যুতৰ বিল দিয়া নাই।
বিদ্যুতৰ বিল দিয়া নাই নি?
অ' তাৰমানানে হৈ আছে আৰু দহ মান।
কাৰ্যসূচী ভাল কৰা নাছিলে।
হা।
কৰ্মও ভাল কোৱা নাছিলে।
তাৰ কৰ্মই ধৰ্ম হবগৈ এতিয়া ক তা মই যি দেখিছো। মোক যদি এতিয়া মালিকে খোজে বৰ বেছিকে কৈ থাকে মোক। একো নাই ক বাৰু আমাৰ মানুহঘৰ ভাল কাৰণে একো কৰোৱা নাই। গম পাইছ নাই বেলেগ বেলেগ মানুহ অহা হ'লে মোকে ধৰিলেহেতেন। কাৰণ মই মাতিম ন
উম।
তেওঁ মোক যদি মোক একো নকয় বাৰু দেই একো কোৱা নাই। একো নকয় বাৰু মই কালি সুধিছো একো কোৱা নাই তেওঁ যদি এনেই বোলে। বোলে সি যদি বোলে নিদিলে আৰু তাৰ বাপকৰ মৰমতে মই দি দিম আৰু লাহেকে।
উম, তুমি এটা কাম কৰিবা তোমাৰ, তোমাৰ। অ' তোমাৰ ৰুমত ৰুমত তলাটো মাৰি থৈ নাহিবা। কাৰণ বস্তু তোমাৰ নাথাকেই ন'।
কেলেই তেনেকুৱা।
এনেই যিমান হ'লেও। ৰুমটো এৰি থৈ আহিবা ন তলাটো মাৰি থবা তোমাৰ তাত ৰুমটোত হেৰি নাই ন এতিয়া।
কাৰণ, তাৰপা কোনে নিবনো নিব কোনো নাই মালিকে চাব ন', মানে কি তুমি ৰুমটো একেবাৰে এৰি থৈ আহিব নো
নহয় ৰুমটো টলা মাৰি থৈ গ'লো হেৰীয়ে কৈ থৈ যাম চাবিতো ইহঁতকে দি থৈ যাম তোমাক নিদিও।
অ', অ, হ'ব তেতিয়া, অ, হ'ব তে' সেইটো পাৰা সেইটো পাৰা। অ', অ, অ, হ'ব।
সুবিধা হ'ব তোমাৰ।
উম, উম,
গম পাইছানে?
অ', গম পাইছোঁ।
মই পাৰিলে আৰু কেইটামান বস্তু থৈ যাবলৈ আছোঁ।
থৈ যাব নি?
থৈ যাম মানে বেলেগ থৈ নাযাওঁ গম পাইছা নে হেৰি এইটোক কি বুলি কয় তোমাৰ এহ বেগ এটা থৈ যাবলৈ আছে চকা থকা। বিছনা ভৰাই থৈ যাম এই মোৰ যে চকা থকা বেগটো যে।
অ',
সেইটো তুমি আহি পাবাহিনে নোপোৱাহি ঠিক নাই মানে আমাৰ এইফালৰ, ঘৰলে গ'লে চে ন' তাত মানুহ আছে ন' সিহঁতি নিজৰ গাড়ী লৈ লৈ যায়।
অ',
সিহঁতৰ গাড়ীত, লৈ যাবলে কম মোৰ কাৰ্টনখোপা বেগ খোপা দিগদাৰ হ'ব যে নিবলে।
পতকে তে আহিব এই -এইটো ভাত পানী নোখোৱাটহে আহিব ভাত পানী নাখায় যে শুই আছিলে। সি আহিব সি নাথাকে নকয়। উলিয়াই দিবা আৰু গাড়ী ভৰাব লৈ গুচি যাব সেই তেনেকুৱা আৰু মানে ৰাাত ৰাতিপুৱা বোলে ধৰি লোৱা ইহঁতে ইয়াৰ পৰা যাবলৈ হলে বিশেষকে সিহঁতি যায় ৰাতিপুৱা সময়ত নটামান বজাত আহিলে আৰু তোমাৰ ওচৰলে তুমি যেনিবা বেগটো উলিয়াই দিলা সিহঁতি ভৰাই লৈ গুচি গল আৰু সেই তেনেকুৱা।
হ'ব তুমি-তুমি থৈ দিবা মই আহিলে তুমি ফোন কৰিবা মই দি দিম।
পাৰিলেতো লৈয়ে যাম।
উম,
কাৰণ ভালেই হ'ব ব'লেঠাটো মৰি থাকিব ই ধুনীয়া আকৌ এটা হেৰি ৰখাতকে যদি মানে নহ নহয়গে মানে বো-বোলে বহুত হৈ গৈছে মোৰ বস্তু
উম,
তেতিয়াহ'লে এই তেনেকে থৈ যাম সিহঁতে লৈ যাব মই পাতিছিলো মানে কৈছে হ'ব আমি পতককে যাম আৰু গ গোলাপে সি কৈছে মানে মই যাম আৰু গৈ পেলাই লৈ আহমগৈ বোলে।
তুমি তোমাৰ সৰু চিলিণ্ডাৰটো থৈ আহিবা নে গেছটো?
থৈ যাম-থৈ যাম।